হেল্ল'। অ কি কৰি আছা?
আছু ৰ'বা এনে। তুমি?
ময়ো আছো চাহ বনাই আছো চাহ খাও বোলো।
বনাই নেকি?
নাই খালো এবাৰ আৰু এবাৰ বোলো খাওঁ। ভাত দেৰি আছে খোৱা। তুমি খালা ছাহ?
অ মই ছাহ কেতিয়াবাতে খালো, এতিয়া অলপ পাছত ভাত খাম আৰু।
অ অ।
কি কৰি আছা বোলো তাকে এই গৰমত?
অ আছিলো এনে কিনো কৰিবা।
অ মই বোলো হেৰি মানে কৰ'বাত ৱাটাৰ পাৰ্ক মানে এক'লেণ্ড যোৱা যদি বোলো গলো হয়।
অ, পাৰি।
হয়নে?
পাৰি দিছিলো ভাত খাহি দিয়া।
হ, আহ।
আহ, কোৱা।
অ, তুমি বিজি হৈ আছা নেকি?
নাই ৰবা এ, ঘৰৰ মানুহে মানে ভাত খাবলৈ মাতি আছে, এইবোৰ মানে এতিয়া ভাত খাব ইচ্ছা নাই মানে গৰমৰ।
অ', অ'। সেহে ময়ো খাবই মন জৱানাই তাকেই বোলো কি কৰো।
এনে গ'লে কেতিয়া যাবা?
সেইদিনাখন যাওঁ আৰু সোনকালে মানে গৰমটো সহ্য হোৱা নাই একেবাৰে।
এনে তোমাৰ হেকুলন যোৱাত কিন্তু এনে তোমাৰ ৱাটাৰ ফল এনেকুৱা ক'তবা ক'তবা আছে নহয়। নেচাৰেল সেইবিলাক পানীবোৰ বেছি ঠাণ্ডা থাকে মানে।
উম, এইটো হয়। তেতিয়া মানে আৰু মানে ম ডিচ্কাচন কৰিলো আৰু যিটো ভাল হয় সেইটোতে যোৱা ভাল হ'ব।
অ, হ'ব এনে গ'লে ফেমিলি নে এনে ফ্ৰেণ্ডছ যাব?
নাই, নাই ফ্ৰেণ্ডছৰ লগতে যাম আৰু। আজিকালি আৰু ক'ত ফেমিলি লৈ যাবা এতিয়া আৰু ডাঙৰ হৈছো।
অ, সেইটো হয়।
আ, প উম।
বৰষুণ দিব নেকি।
উম, দিব চাগে। ইমান গৰম দিছে।
অ'।
এ, বাকী ৱাটাৰ ফল তোমাৰ এনে মানে চেনেকুৱা কৰ'বাত ভাল লগা জোগা, চোগা আছে নে, নেকি।
আছে মানে তোমাৰ ধৰি লোৱা এনেকুৱা গড় ভাঙা তোমাৰ আৰু কিবা এটা জজ ৰোৱা, ৱাটাৰফল নে কি।
উম।
তাৰপাছত তোমাৰ আৰু লহৰা পিন্ধনেচোন বহুত কিবা আৰু আছে।
অ'।
সেইফালেহে গোটেই জোগাবোৰ
উম।
আৰু তোমাৰ আৰু এটা আছিলে ৰবা এইটো
কিবা আছিলে ম পাহৰি গ'লো নামটো।
অ, তুমি সেনেকে মানে ভালকে সুধি মেলি আৰু যদি কোনোবা জানা মানুহ আছে এতিয়া সুধি পিনে এতিয়া আৰু কনফাৰ্ম কৰি কেনে যাম দিয়া আৰু।
অ, হ'ব দিয়া।
অ'।
সেইটো হয় ইমান গৰমত।
উম, আৰু মানে কি কৈছা।
বশিষ্ঠও যাব পাৰি।
মানে ওচৰতে আৰু ওচৰতে আৰু মানে যাব পাৰি আৰু ধুনীয়া জোগা। বাকি তুমি মানে ক'ত, ক'ত যায় পইচা।
ক'ত ক'ত মানে মই তোমাৰ যোৱাৰ ভিতৰত একোলেন্দ গৈছো।
উম।
ড্ৰিমলেণ্ডো গৈছো ড্ৰিমলেণ্ড খানহে এবাৰ গৈছো আৰু ইমান এটা যাই ভাল নালাগে। তাৰ পাছত তোমাৰ ৱাটাৰ ফল তোমাৰ বশিষ্টতো গৈছোয়েই তাতে।
উম।
তাৰপিছত যজুৱান
ফুৰিব আৰু
অ'। তেনেকুৱা কৈছিলে আৰু গড়ভাঙা যোৱা নাই কিন্তু দেই।
যোৱা নাই।
উমহ উমহ গড়ভাঙা যোৱা নাই। অ' তাতে আছে মানে দেখা দেখিছিলোঁ আৰু ধুনীয়াই আছিল তাতে জেগাটো।
অ'। এয়া আৰু যাব লাগিব দিয়া আৰু। আৰু ক'ত ক'ত যাম বুলি ভাবিছা?
গৰমত আৰুনো ক'ত যাবা পাৰিলে শ্বিলংহে যাব লাগিছিলে।
চবেই যায়ে আছে আৰু আমি হে যোৱা নাই চাগে। উম।
তুমি ক'ত যাম বুলি ভাবিছা?
ময়ো সেনেকে আৰু মানে গা চা ধুব পৰাকে হ'লে ভাল আৰু।
উম। বশিষ্ঠতে যোৱা ভাল হ'ব নেকি?
হা?
বশিষ্ঠতে যোৱা ভাল হ'ব নেকি?
অ' যাব পাৰি। ওচৰতে আৰু মানে ধুনীয়া চায়া আছে, শিল আছে।
বশিষ্ঠতে যাওঁ।
পানী আছে, শিল আছে, ধুনীয়া একদম গছ-গছনি, পৰিৱেশটো ধুনীয়া।
অ'। সেইটো হয়।
যাব পাৰি। তোমাৰ যদি আৰু একো আপ পত্তি নাই, আৰু কোনোবা আছে নে, তোমাৰ যাব লগা ফ্ৰেণ্ড চেণ্ড?
অ' আছে ফোন। অ' আছে। সিহঁতে কৈ আছে যাম যাম বুলি। বুলি ময়ে কৈ আছোঁ, এ যাবি ৰ' যাবি ৰ' বুলি এনেকে। কোনো লগ চগ নাই মোৰো।
এনে তোমাৰ, এটা কিন্তু চুইমিং পুল আছে দেই। তোমাৰ লখৰাত মানে, স্কুল হয় বাৰু। মানে তোমাৰ, পইচা দি কেনে, আনলিমিটেড আৰু তোমাৰ টাইম। টাইম লিমিট নাই আৰু।
আচ্ছা।
পাৰি
ভালেই চুন। যাব পাৰি হয়নে, আৰু টো মানে গ'লে ছুইমিংটো শিকা হ'ব। এনেওটো মই ভালকে সাঁতুৰিব নাজানো।
দিছে আৰু তেনেকুৱা। হয় আৰু বিল্ডিং এনেকুৱা। না ইমানো তেনেকে নাই একো, একুলেণ্ডত যাওঁতে তেই দুইবাৰমান ট্ৰাই কৰিছিলোঁ। হৈছিলে, কিন্তু এতিয়া নাজানো আৰু প্ৰপাৰ নাজানো।
আচ্ছা। ঠিকেই আছে বাৰু, শিকিব লাগে এনেও। এইবিলাক বস্তু ভাল শিকি থলে।
উম, উম।
আছে। মায়ে বোলে চাহ খায়। এই চাহ বনাই দি আছোঁ আৰু। বাকী তুমি ঘৰতে আছা নেকি?
ঘৰতে আছোঁ, অলপ দেৰিকে ওলাই যাম ৰ'বা।
ঠিকে আছে। এই গৰমতনো ক'তনো যাবা?
অ'।
তুমি কিবা কাম কৰি আছা নেকি?
এ, আৰু বনোৱা মিলাত অলপমান। বাকি তুমি ভাত চাত বনোৱানে?
বনাওঁ মাজে মাজে, বেছি নবনাওঁ।
অ'।
কেতিয়াবাহে মন গ'লে। বনোৱাৰ ভিতৰত মই ভাত নাজানো তাৰে বাহিৰে চ'ব জানো।
হয় নেকি, ঠিকেই আছে।
উম' মানে মোৰ পানীতো দিওঁতে গণ্ডগোল
অ' তো হৈয়ে যায় কিন্তু বনালে আৰু অভ্যাস হৈ যাব আৰু।
উম' এবাৰ বনাইছিলোঁ, ভাত বেছি সিজি গ'ল, সেইদিনাখৰ পৰা নবনাও আৰু।
তুমিতো জানা আৰু পাকৈত চাগে?
এনে আৰু জানো অলপ চলপ খা নিজে খাব পাৰাকে। আহিবাচোন আমাৰ ঘৰত, তুমিচোন বহুত দিন আহাই নাই।
যাব লাগিব ৰ'বা। তুমিতো নাহাই, মইতো যাওঁৱে বাৰু।
অ', অ'।
আহিব লাগিচি
অ' মা। অ' হেল্ল'।
অ' কোৱা।
অ' বোলো অহ। তাকে বোলো যাব লাগিব আৰু পাৰ্কত মানে বৈশিষ্টই যাম দিয়া
উম', হ'ব দিয়া, তুমি এনে কাক কাক কবা?
উম', মই মোৰ লগৰ তিনিজনী মান আছে আৰু সেনেকে যাম দিয়া
অ', হ'ব দিয়া।
কি কৈছা? অ ', আৰু তোমাৰ কোন কোন যাব? তোমাৰ লগৰ কোন কোন যাব?
মোৰ লগৰ লগৰ ছোৱালী দুটামান যাব এই তিনিজনী যাব চাগে।
অ', অ',
অ', লৰাক কোৱা নাই আৰু আমি ছোৱালী কেইটা যিহেতু যাম।
হয় নেকি এ নালাগে দিয়া আৰু ছোৱালী।
উম',
ছোৱালী গলে ছোৱালী আৰু
উম', আৰু তাতে গা ধুব যাম
অ', অ', অ', দিয়া অ', অ', মাটাৰ ফল মই চেৰাপুঞ্জী ফালে গৈছিলো আৰু শ্বিলং গৈছিলো বাকী আৰু একলান গৈছো আৰু বাকী সেনেকে যোৱা নাই আৰু বেলেগ।
আতচ্ছা, আতচ্ছা।
উম। সেইকেইটাই গৈছো আৰু এতিয়া তুমি গৈছা বৈশিষ্ট মই কিন্তু বৈশিষ্ট গৈছো কিন্তু মানে তাতে গা ধুই পোৱা নাই আৰু
আতচ্ছা, আতচ্ছা।
উম, তুমি ধুইছা? হেল্ল, অ মই গা ধুই পোৱা নাই
অ, এবাৰ পাব বা আৰু এবাৰ ফ্ৰাষ্ট টাইম হ'ব।
ভাবিছো এবাৰ ফ্ৰাষ্ট টাইম ধুম আৰু
ভালে পানীখিনি তাতে তোমাৰ মানে বাহিৰৰ বাহিৰ মানে, অলপ ভিতৰৰ ফালে যাব লাগে। আৰু বাহিৰত য'ত তোমাৰ মন্দিৰটো আছে
অ', অ', ভিতৰৰ ফালে যাব লাগিব ন। ভালকে যায় পোৱা নাই। মানে ভিতৰ ফালে ওপৰ ফালে যোৱা নাই
ওপৰৰ ফালে ময়ো তেনেকে যোৱা নাই?
যোৱা নাই নাপায় হ'ব দিয়া নহলে আমি যাম চবে মিলি কিনে
হ'ব বাকী তুমি ক'বা কোনদিনা যোৱা?
অ', পৰখিয়ে যাও ব'লা
পৰখি
নে তোমাৰ কালি সময় হ'ব? কালি যদি সময় হয় তেতিয়া হ'লে কালিয়ে যাও।
উম, হ'ব আছো মই ফ্ৰী
উম, উম। উম, তুমি লগৰ কেইজনীক কম তুমি তোমাৰ লগৰ কেইজনীক কৈ দিবা মোৰো মই লগৰ কেইজনীক ক'ম
অ, হ'ব। কম মই অ'।
এ, আৰু মানে আমি সোনকালে যাবানে?
সোনকালে মানে তুমাৰ চাৰে দশটা মানত যাওঁ। কাৰণ তোমাৰ তেতিয়া আহোতে গধূলি অলপ কৰি আহিম আৰু।
অ', অ', আতচ্ছা ঠিক আছে দিয়া হ'ব।